হেল্ল' হেল্ল'।
আহ কি কৰি আছা।
এই আছো দিয়ক গৰম যে। সেই বাহিৰলৈ ওলাইাই অকমান বতাহ খাওঁ বুলি ভাবিছো।
অ ইমান গম উঠিছে ন।
আজি বহুত গৰম।
খন পৰে নেকি ইমান গৰম গপ গপকে লাগিছ একেবাৰেই থাকিব পৰা নাই। অ' তাকে মই অলপমান শুলো কয়া এ শুই উঠিছো হে
গৰমত পাৰিছে?
উম। উম, ফেন এখন ফেন হেৰি ফেন ষ্টেণ্ড ফেন লগাই লৈছো।
অ অ
তাৰপিছত ওপৰখনো আছে দুখন অ' ইমান গৰম উঠিছে।
তাকে মই সেই বাহিৰলৈ ওলাই আহি পেলাই এতিয়া এই চোতালতে অকনমান তেনেকে খোজ চোজ কাঢ়ি আছো নোৱাৰি
উম মইও কাঢি়মগৈ বুলি ভাবিছো জাম আৰু ওলাই পেলাই।
আৰু বতৰটো বেয়া কৰিছে বৰষুণ আহিব নেকি। এ এজাক আহিলেও আহক এজাক আহিলেও আহক ইমান গৰম আৰু নোৱাৰি দেই সহ্য কৰিব উম। তাকে নহ'লে এইবোৰ মানুহৰ গৰম সোমাই বেমাৰ হব।
উম, এ বেমাৰ কথা কি কবা আমাৰ এতিয়া ইয়া বেমাৰ। জনী বেমাৰ হৈয়ে আছে ভালে হোৱা নাই। যি তিনি চাৰি দিন হ'ল
অ', হয় দিয়ক চব মানুহৰে শুনিছো বহুতৰ কি বেমাৰ হৈছে?
একেবাৰে চেলাইন দি আছো বেজী। নাই কুহিয়ে কাম কৰা নাইচোন লেটিন হৈ আছে অনবতে এ' বেজি চেলাইনেও কাম কৰা নাই গৈয়ে আছে গৈয়ে আছে।
অ'। তাকে আমাৰো একেবাৰে হেৰি যে এয়া এ মোৰ লগৰ এজনী ভ মানে যিয়ে কৰা সেই তেনেক কোৱাৰ পিছত বমি, শৌচ, জ্বৰ।
উম,।
তাৰপিছত এতিয়া ভালেই পোৱা নাই কালি ৰাতি বোলে হস্পিতাল লৈ গৈছে। তাৰপিছত আকৌ এতিয়া অ' হস্পিতেল লৈ গৈছে আকৌ আজি আকৌ চিলাইন টিলাইন দিবলৈ লৈ গৈছে বোলে জ্বৰটো ইমানেই হয়
আহ আহ আহ উম কে চিভিল খনত জেগাই নাই দিয়া। থাকিবলৈ এনেকুৱা মানুহ হৈছে ইমান চব জ্বৰ পাইখানা সেইটোৱে সেইটোৱে বেছি আৰু। চবৰে
তাকে অ
সাৱধানকে খাবা এইকেইদিন বাচি বাচি অ' নিজে। অকমান সাৱধানকে থাকিলে মানে অকমান ভাল আৰু ন জাহা তাহা বস্তু খাই ফুৰিলে মানে আৰু ধৰি লোৱা ইমান গৰমত ঘূৰি পকি। ফুৰিলেও জ্বৰটো হয় বেছিকে
অ, এইকেইদিন গৰমটো সোমাই গলে মানে হয় এ এনেও এইটো এইটো ছিজন টোত হয়য়ে দিয়ক
অ তৎক্ষণাতে গৰম ঠাণ্ডা হয় যে উম সেইকাৰণে।
গৰমটো তৎক্ষণাতে আহিছে, এই বৰষুণ, এই ৰ'দ।
অ'হ উম।
সেইখিনি মানুহ মানে, যিখিনি মানুহ ডেইলি উলাই সোমাই ফুৰে সেইখিনি মানুহ বেমাৰত পৰিছে।
অ'। সেয়াই থাকে গৰমত, তৎক্ষণাতে বৰষুণত তিতিব লাগে। আকৌ ৰ'দ দিয়ে উম।
আমাৰ মানুহজনেও কৈছে আজি কৈছে মোৰতো বিষাই আছে গাটোও ভাল লাগি থাকা নাই।
অহ।
প্ৰেছাৰ চেচাৰ নুঠিলেই হ'ল আৰু গৰমতটো ইমান বেছিকে দিছে। খোৱা বোৱা, এইকেইদিন বোলো মাংস-চাংস স নানিব আৰু দেই ইমান গৰমত।
একদম নিৰামিষ ভাত, দালি আৰু নেমু টেঙা এইবিলাকহে খাব লাগে হে।
আৰু কচু-চচু বোৰ ভাল নহয়, কচুটো। কচুটো খালেও ভাল।
ব লাগে। উম।
তাকে। এই এইকেইটা দিনত খাই খোৱাই ভাল কে অকমান অকমানকে মছলা দি পেলাই মানিমুনি মসুণ্ডৰি এনেকে কিবা কিবি খিনি যে পেটৰ কাৰণে যিখিনি ভাল আৰু ভেদাইলতা অ', সেই সেইকেইটা বস্তুৱে খাব লাগে এইকেইটা দিনত। এইবিলাক বাহিৰা বস্তু কিবা কিবি খোৱাতকে।
উম।
উম, মাছ মাংসটোৱে ক্ষতিহে কৰে।
উম ক্ষতি কৰে আকৌ। যিমান খাবা সিমান বেমাৰ হে হৈছে মানে, আজিকালি মাছ-চাছ এসোপা সংসাৰৰ ভেজ জাল হ'ল, উম।
সাৰ দি ৰখাৰ কাৰণে সেই বেয়া হৈ যায় বস্তুতটো। সিহতে ভাবে বেয়া হৈ নাযায়, কিন্তু আমি খাল অ, সেই সাৰ দি পেলায় ৰখাৰ কাৰণে আমি খালে এতিয়া আমাক ক্ষতি কৰে হয়।
ক্ষতি কৰা হৈছে।
সেইটোৱে কথা।
তাকে আমাৰ এতিয়া একো খাবই নোৱাৰে, খালে বমি বমি লাগে।
ভাতকেইটাও খাব পৰা নাই। ভালকে ইপিনে হেৰি হে দুৰ্বল হে জ্বৰ জ্বৰটো যেনিবা কমিছে, এই লেট্ৰিনটোপাহে দুৰ্বল হৈছে বেছিকে। খাব পৰা হয়তে ভাল আছিলে।
অ'।
খাব কৰিব নোৱাৰে উম। উম বৰ দিগদাৰ হৈছে ন'?
দাৰ এইকেইটা দিন বেয়াএ।
উম, তাকে ফুৰিব - ফুৰিব যাম বুলি ভাবিছিলো, এতিয়াচোন যাব ই নোৱাৰিম আও। এই গৰমত গৰমত বন্ধ হা? অহ,
সেইফালে ভাবছিলো এতিয়া বোলেচোন সেইফালে পাহাৰ-চাহাৰ খহি গোটেই ভূমিস্খলন হয়।
উম তাকে। নহয় এয়া মন্দিৰতে যাম বুলি ভাবিছিলো।
হা, হা
এই মন্দিৰত যাম বুলি ভাবিছিলোঁ, এই ইমান গৰমত এতিয়া চোন নোৱাৰিমে, মন্দিৰ আৰু যাবলে ন'।
ফুৰিব যোৱাকে মোৰ মতে দি, এই মাৰ্চ মাহতে ভাল।
অ', দিনটো কাপোৰ কানি পিন্ধি থাকিব অশান্তি ন'। এইবিলাক একে এতিয়া ঘৰত যেন তেনে ফা চাই চিতাই এখন পিন্ধি থাকিলেই ভাল লাগে।
অ'! তাকে, উম।
তহঁত
সেৰি, এইয়া, শ্বিলঙলৈকো যাম বুলি ভাবিলোঁ! আকৌ বোলে, দাওকি ৰাস্তাত, পানী।
অ'! অ'! পানী। সেয়া বোলে, ভাগি লৈ গৈছে। দেখোন, ৰাস্তাকে এৱালে বোলে পাই দেখ কিছু, অ'। নালাগে আৰ ঘৰতে থাকা। এ, বাৰিষা দিনকেইটা এনেও বেয়াই।
বেয়া অ', মানুহে জুলাই মাহত বন্ধ পাম ফুৰিবলৈ যাম বুলি কয় নহ হয় আৰু বেমাৰ হয়, মানুহৰ ফুৰি আহিও বেমাৰ হয়। বহুত! হয়নে? উম, সেইকাৰণে যাবই নালাগে।
উ, উম, যাবয়ে নালাগ এই তাতে ফুৰিব যাম নহয় মানে অলপমান হেৰি কৰিম বোলো, মন্দিৰ এটা যাম বুলি ভাবিছিলোঁ, এই অগ্নিনাভ মন্দিৰ যে।
অ', অ', অ, তাততে বেছি দূৰ নহয় এদিনীয়া
নহয় এ, বেছি দূৰ নহ'লেও ধৰি লোৱা তাতে একদম বহুত লাইন পাতিবা লাগে যে। এনেকুৱা গৰম হ'লে মানে বহুত কষ্ট হয়।
কষ্ট হয়, কষ্ট হয়!
এদিনীয়া মানে ৰাতিতে যাব লাগিব নহয় ইয়াৰপা। নহয় ইয়াৰপা ৰাতিয়ে যাব লাগিব অ', অ'। ৰাতিতো টোপনি ক্ষতি কৰি আকৌ তাত লাইন ধৰাটো সম্ভৱ নহ হয় য়া ন' ইমান মই মাথা চাথা ঘূৰাই ঘৰা
ঘূৰাই যাব আৰু মানুহৰ হেৰি বেছি তাততো বহুত মানুহ হয় আৰু মানুহৰ গা তাততো আৰু বেয়াহে।
অ'
সেয়াটো প্ৰেছাৰ, চেচাৰ উঠাই দিয়ে মানুহক, মানুহৰ জাম-জাম য হৈ যায় মা-সেই-মা তাত মানুহৰ প্ৰেছাৰ উঠে যে, গৰমটো মানে ওলাই যাব নোৱাৰে
নোৱাৰে, তা-সেয়াত মানুহবিলাকে হেৰি হৈ, হৈ পৰে পেচাৰ উঠি, উঠি। সেইকাৰণে আৰু আমাৰ ইহঁতে কৈছে মাই এতিয়া যাব নালাগে, দিয়া কৈছে আৰু। ঠাণ্ডা দিলেহে যাবা, ঠাণ্ডা দিন আহিলে।
এই হেৰিয়ত যাব মাৰ্চ, ঠাণ্ডা দিনতো ভাল।
অ'!
চাবচোন ঠাণ্ডা দিনতো ভাল। মাৰ্চ মাহত, মাৰ্চ মাহৰ পৰা মা মাহলৈকে ভালেই আৰু।
উম! তেতিয়া মানে গৈ পেলাই ধৰি ল' এদিন গৈ পেলাই যদি, গৈ পেলাই যদি এদিন আমি তাতে ওচৰতে হো হোটেল ৰুম এটা লৈ পেলাই থাকি যাওঁ, অ'। পিছদিনা লাইন ধৰিম আৰু ধৰি পেলাই হলো সোনকালতে হেৰি চাকি বতি দি আকৌ ট্ৰেইনতে উঠি পেলাই গুচি আহিম আৰু
অ', অ',।
উম, তেনেকে ভাবি‌ আছ
তেনেকুৱা ভাই এ, হেৰি এইফালে অক্টোবৰ লাষ্টৰ ফালৰ পা, আকৌ হেৰি মাৰ্চ মাহৰ মানলকে ধুনীয়া পৰিৱেশতটো ভাল হৈ থাকে আৰু সেইকেইদিনত মানে আপোনাৰ ফুৰিবলে ভাল আৰু।
উম, সেইকাৰণে বেমাৰ আজাৰো ইমানতা নহয় ন? ঠাণ্ডা দিন গিতাদ বে
অ', ঠাণ্ডা দিনত বেমাৰ ন
উম, আৰু কাপোৰ এসোপা লৈ পেলাই থাকিলেই হ'ল। কাপোৰ এসোপা লৈ থাকিলেই‌ হ'ল।
অ', নহয়, নহয় ঠাণ্ডা দিনতো কিছুমান মানুহৰ কাৰণে বেয়া। যিবিলাক মানুহৰ কাহ কফ থাকে সেই মানুহখিনিৰ কাৰণে বেয়া হয় এনে বাকী বেয়া নহয়
অ', আমাৰ কাৰণে ধৰি লোৱা ভাল আৰু ঠাণ্ডা দিনকেইটা কাপোৰ চাপোৰ কিবা ন' ইমান কথা নাই গৰম দিনকেইটা উস, আহ। একেবাৰে কিমান এইবোলে গম হে
এ আহ গৰম দিনত অশান্তিকৰ
থাকা শান্তিত নাই, ক'ত ঠাণ্ডা জেগা আছে বিচ চেই ফুৰিবলগীয়া হয়। উম।
শান্তি নালাগিলে মনতটো আপোনাৰ ভাল নালাগে চ বস্ত
ভাল নালাগে অ'।
আপুনি যাব ইমান হেৰি কৰি পেলাই হয় তাত যদি আপুনি শান্তিয়ে অকণমান হেৰি নাপায় সেৱা এটা কৰিব ন নাপায় বা আপোনাৰ মনটোত যদি আৱি ইমান গৰম নোৱাৰি আৰু থাকিব জল্দি জল্দি যাওঁ তেনেকুৱা এটা ভাৱ মনত লৈ পেলাই, হয়েনে?
অ',।
নেকে কৰাত
উম, এই সুত একে গায় ধুই পেলাই চোন গোঁসাই শালত চাকি গছ দিওঁ মানে গোটেই ঘামি জামি
অ', ঘামিয়ে যাওঁগে এতিয়া নিজৰ ঘৰতে গাটো ধুই লগতে। আৰু তাত তেনেকুৱা ইমান মানুহৰ
উম, উম, এত একো ধৈৰ্য ধৰি কাম কৰিব পৰা নাযায় ব আও। নহলে গৰমতে উম।
বাৰু অ', অ', হ'ব দিয়ক।
উম, উম